অঁ হেল্ল' কি কৰি আছে।
মই এনেই আপোনাৰ কি কয় মানে তিয়া কামেত পষ্ট আপুনি মই এনে মানে আমাৰ পাপা মানে ৰুম চিফ্ট কৰিছে ন ত তাতে মানে বস্তু বিলাক উঠাবলে হেল্প কৰিছিলো তুমি।
অঁ অঁ আচ্ছা আচ্ছা আৰে মইতো মানে এনেই বহি আছিলো আৰু মানে মোৰ মাৰ লগত কথা পাতি আছিলো।
অঁ ঠিকে আছে বাকী কি কৰি আহ ভাত খালে। ভাত খালে।
অঁ ভাততো নাই মানে এতিয়া স্নেক্স খাইছো।
অঁ আচ্ছা আপুনি ক'ত আছে বাৰু বাহিৰত যাব পাৰিব নেকি বহুত তাৱা চাকি আছে।
অ অ অ মানে মই বাহিৰত আছিলো যে অহ
অ অলপমান মানে কাষলৈ গুচি যাওকচোন মানে মানুহে কথা পাতি আছে ন ত আপোনাৰ কথাটো মানে অলপমান হেৰি হৈছে আৰু। অ এতিয়া ঠিকে আছে বাৰু বাকী আপোনাৰ ভাল খবৰ
অ মোৰ ভাল আপোনাৰ
মোৰো ভালেই দিয়ক
অ ঠিকে আছে দিয়ক ভালে যদি
অ সেইটোয়ে বাকী জানা মোৰ লগৰ এজন আছে হা মানে মোৰ কলেজৰে লগৰ মোৰ বহুত ভাল লগৰ মানে ম মোৰ টুৱেলভ পাছ কৰাৰ পিছত মই কলেজ যেতিয়া ছিলো মানে চবককে আগতে সেইজনকে দেখিছিলো মানে অকলে অকলে বহি আছিলে। ক্লাছত ঠিক আছে মই তাৰটোৰ ওচৰত গৈছিলো তাৰপিছত এনে কথা পাতিছো হেল্ল' ভাই তোমাৰ নামটো কি কি কৰি আছা ক'ত থাকা। মানে সি মানে ৰিপ্লাই নিদিলে একো।একো নকলে মোক থিক আছে। তেতিয়াও মই তাক মানে ফোৰ্চ কৰো তেনেকে কি আহা মোৰ লগত বল আমি অলপ ওলাই যাম ক্লাছতো মল এতিয়া অকলে অকলে কিয় বহি আছে মানে যেনেকে মই অলপ ফ্ৰেণ্ডশ্বিপ হল আমাৰ ঠিক আছে বহুত কিন্তু আমাৰ যেনেকুৱা ফ্ৰেণ্ড বুজছে ন মানে সি অলপ মানে বেলেগ ধৰণৰ পোৱালিটো মানে যেনেকে আমিতো কোনোবাই কিবা কথা কলে আমি ত ক'ব পাৰো ন কমিউনেট কৰিব পাৰো ন যি মানে কমিউনিকেশ্যন চিল্চটো ত নাই নেকি নে একেবাৰে নাই সৰুৰ পৰাই মানে নাই নেকি যেনে তাক কোনোবাই কৈছে ন এইটো টপিক পঢ়ি দিয়া ছাৰে কৈছে সি মানে একদম লাজৰে মানে উঠও নিবি চাগে ছাৰক আকৌ নকৌ ৰিপ্লাই নিদিয়ে ছাৰই নোৱাৰিম ক'ব মোৰ এনেক গা বেয়া হৈ আছে মানে চুপ চাপ বহি থাকে আৰু
অ সি মানে কথা কব নাজানে নেকি মানে সি মানে বেটাতাই মানে ক'ব নাজানে চাগে ন
অ মানে কথা কব জানেহি মোৰ লগত মানে ইতিয়া ফ্ৰী হৈ গ'ল ন মোৰ লগত একেবাৰে পোৰা কথা পাতে হা কিন্তু বেলেগ মানুহৰ লগত কথা নাপাতে ইন্ট্ৰভাৰ্ট বহুত ইনট্ৰভাৰ্ট।
অ বুজিছো বুজিছো অ মানে আজিকালিটো মানে এনেকে থাক তাকে বাৰু মানুহবোৰ কথা কব নিবিচাৰে চবৰ লগত মানে খোলি মেলি থাকিব নোৱাৰে ন বুজিছো দিয়ক সেইটো কথাটো মানে আজিকালিটো কি হয় মানে এতিয়া মানে কথা পতাৰ মানে এনেকে কমিউ কমিউনিকেট কৰাতো মানে বহুত বেলেগ বেলেগ ধৰণৰ। আহি গৈছে বাৰু ন এতিয়া আজিকালিটো যোনে মানে যোন মানুহবোৰ কথা কব নাজানে মুখেদি কথা ক'ব নাজানে সিহঁতে সিহঁতেতো মানে কিবা এটা কৈ হ অ মানে বেলেগ মানুহৰ লগত কথা শ্বেয়াৰ কৰিব লাগে কমিউনিকেট কৰিব লাগে ন। ত' সিহঁতৰ মানে আজিকালিতো চাইন লেংগুৱেজ আহি গৈছে ন সিহঁতৰ কাৰণে। যোনে মানে কথা ক'ব নাজানে সিহঁতৰ কাৰণে। অ আজিকালিটো চাইন লেংগুৱেজো আহি গৈছে
সেইটোয়ে মই এইটো ক্লাছ থ্ৰীত পঢিছিলো চাপটাৰত এটাত তাত মানে যোনে যোনে ক'ব নাজানে ন সিহঁতৰ কাৰ এটাৰ আছিল মানে লেংগুৱেজ ঠিক আছে সেটো আমাকো শিকাইছিলে মানে আমাৰ কোনোবা মানে লগৰ বিলাক যেনেকে আহি যায় স্কুলত হেতে কথা ক'ব নাজানে মানে সহতে চাইন লেংগুৱেজ কমিউনেট কৰে ন চৌ আমি শিকিছিলো এই বস্তুটো অলপ অলপ বেছি শিকিব নোৱাৰো মানে এইটো ইমান ইজি ইজিও নহয় ন।
অ ইজি নহয় বাৰু সেইটো
সেইটো আৰু ইমান আমাক জৰুৰতো নপৰে বিকজ মানে আমাৰ ইমান লগৰ নাথাকে ন।
অ নাথাকে কিন্তু এইটো শিকি লোৱাটো বেছি ভাল
মানে ইনকেছ- সেইটোৱে - সেইটোৱে, মানে ইনকেছ কোনবা তেনে কুৱা মানুহৰ লগত এনে কথা-বতৰা হ'ল, নহ'লে এনে কিবা মিলিলোঁ। তেতিয়া হিন্তক লগতো এ নেকে কথা পাতিব লাগে।
অ' সিহঁত- অ' ছাইন লেংগুৱেজে কৰিব লাগিব এতিয়া।
সেইটোৱে। বাকী তোমাৰ, তোমাৰতো ভালে ন' কমি কিচন স্কিলছ মানে।
অ' মোৰটো মানে - মানে এনেকা আৰু মানে চবৰ লগত নোৱাৰোঁ, কিন্তু মানে অলপ টাইম থাকিলে মানে মই পাৰি যা ও আৰু কৰিব কাৰণে।
আচ্ছা - আচ্ছা, অলপমান টাইম পাই যোৱা ন'? অ' তুমি মানেতো এক্সট্ৰভাৰ্ট ন' মানুহজন?
এক্সট্ৰভাৰ্ট নহয়। কিন্তু মানে কি কবা আৰু। অ
আচ্ছা - আচ্ছা, ঠিকে আছে । বাকী অ' বাকী তুমি সেয়া কি কোৱা, এনেকে কলেজ যোৱা নে?
অ' - অ', কলেজ যাওঁ বাৰু।
আচ্ছা - আচ্ছা । কলেজত গৈ পেলাই এনেতো মানে তুমি ভাল কে কিবা টিচাৰে ক'লেতো হিন্তৰ ভালকে ৰিপ্লাই দিব
অ' - অ' সেইটো- সেইবোৰটো- অ' সেইবোৰটো পাৰোঁ বাৰু, মানে সেইবোৰ ইমান সেয়া প্ৰব্লেম নাই।
অ'। ঠিকে আছে তোমাৰ, ঠিকে আছে । বাকী আৰু কোৱা মানে, কিবা এনে, তোমাৰ কিবা আইডি য়া আছে নেকি? মই লগৰজনৰ এইটো প্ৰব্লেমটো কেনেকে দূৰ কৰিম?
মানে সিটো মানে এতিয়া সেইটো কমিউনিকেট কৰিবৰ কাৰণেতো নোৱাৰে ন'? কিন্তু সেইটোতো এতিয়া তাৰ নিজৰে এতিয়া সি যদি চেষ্টা কৰে তেতিয়া সি পাৰিব। সি যদি চেষ্টা নকৰে, তেতিয়া নোৱাৰে ন' । এতিয়া তাক তুমি বুজাবা সেইটো কথাটো। সি যদি চেষ্টা কৰে সি যদি বিচাৰে কি সি চবৰ লক কথা পাতে, তেতিয়া সি পাৰিব । এতিয়া সি যদি নিবিচ চাৰে এতিয়া কেনেকে হ'ব ন' । এতিয়া সি যদি ভালকে কৰিব বিচ চাৰে, সি নিজে যদি বিচাৰে, তেতিয়া পাৰিব।
উম - হুম, সেইটো হয় বাৰু।
অ' সেইটোৱে এতিয়া । সেইবোৰতো- সেইবোৰটোতে সেইটো তাৰ নিজৰে কথা
এতিয়া তাক শিকাবা এতিয়া, তুমি মানে ক'ল-বল কৰিবা তাক, শিকাবা ভালকে এতিয়া, সি যদি কমফৰ্টেবল নহয়, তুমি ক'ল কৰিবা এ এতিয়া আজিকালিতো কমিউনিকেট কৰিবতো বহুত আছে ন' এতিয়া । তাক ইনষ্টাগ্ৰামত তুমি মেছেজো কৰিব পাৰা, ক'ল কৰিও কৰিব পাৰা। তো সেনেকে কৰি ল'লে মানে তোমাৰে ভাল হব, সি- সিও পাৰিব, সিও শিকিব কৰিব কাৰণে। উ
সেইটোৱে। মানে মই তাক কৈছোঁ তেনেকে কি, তুমি মানে এত- এনেকুৱা প্ৰব্লেম হয় ন' বেলেগ ৰ লগত কথা পাতিবলৈ। তেনে মই তাক বস্তু এটা দি দিওঁ । তাৰ কাৰণে মই এটা প্ৰিণ্টাউট লৈ আনোঁ। প্ৰিন্টাউটত এটা স্পিচ থাকে, ঠিক আছে । তিনিটা-চাৰিটা পেজৰ তাক মই কওঁ, এইটো তুমি মো- বেলেগ ওচৰত নুশুনালেও, মোৰ লগত মোৰ ওচৰতে তুমি কোৱা, সেই বস্তুটো কোৱা।
অ'। অ' তেতিয়া তাৰ কনফিডেন্স আহিব। অ' কনফিডেন্সটো আহিব। সি কৰিব পাৰিব।
সেইটো এটা কনফিডেন্সটো আনিব কাৰণে মই তাক হেল্প কৰিছোঁ, এটলিষ্ট এটা ভাল ফ্ৰেন্ড হৈ ন' সেইটোৱে আৰু
কলেজো হৈছে কাৰণ এইটো এইটো ম কিয় প্ৰব্লেমটো হৈছে যেনেকে ঘৰ পাই অকল অকলে আছে তোমাৰ। বনা নাই, এতিয়া তোমাৰ কমনিকেচন ডেভপ হয় তেনে হয়।
অ সেইটোতো হয় মানে অকলে থাকিলে এনেকে হৈ যায়। উম থাকিব লাগে বাৰু--।
কথা পাতিব লাগে আৰু বেলেগ ছোৱালী মানুহ লগতো পাতিব লাগে সেইটোয়ে আৰু টিচাৰ্চৰ লগতো ইন্টাৰে্। কৰিব লাগ কথা পাতিব লাগে।
অ সি মানে যিমান ইন্টাৰেক্ট কৰিব সিমান তাৰ কনফিডেন্সটো আহিব তেতিয়া । তাৰ কমিউনিক্যন স্কিলছটো ভাল হ'ব।
অ সেইটোৱে ন। বাকী।
এতিয়াতো এতিয়াতো সি কথা কব জানে বুলি মানে তেওঁ সি ইমান হেয়া কৰিছিলে। যোন মানুহে কথা। ক'ব নাজানে নহলে দেখা নাপায় নহলে যোনে শুনা নাপায় সিহঁতৰ কাৰণেতো আৰু বেলেগ বেলেগ থাকে। লাগে ন এতিয়া যোনে কব নাজানে । কিন্তু সিহঁতৰ কাৰণো চাইন লেংগুৱেজ থাকে আৰু যোনে মানে দেখা নাপ হিহঁতৰ কাৰণে। এটা ৰিটাৰ্ণ এইটো্ক্ৰিপট এটা থাকে ন ডট ডট নিচিনা এটা যে থাকে সেইটো সেইবোৰ থাকে। সেইবোৰতো বেলেগ বেলেগ হৈ যায় বাৰু। সেইটো এতিয়া তাৰ যদি নিজৰ মন আছে সি নিজে কৰিব, এতিয়া নাই। তেতিয়া তাক শিকাবা আৰু মানে কিয় কাৰণে এতিয়াতো লাগে এতিয়া কলেজত আহি পাইছে এতিয়া কলেজত আহি পালে। ত এইবোৰ বস্তুতটো লাগে এইবোৰ নহলে মানে এতিয়া তাৰ জব--। ফূৰিব কাৰণে প্ৰব্লেম হব্, ইন্টাৰ। তেতিয়া কৰিব ইণ্টাৰ্ণশ্বিপ কাৰণেও তাক লাগিব ন ভাল এক্সপিৰিয়েন্ঞ্চ লাগিব তেতিয়া সি জব কৰিব পাৰিব। ত সেইবোৰতো লাগিব।
সেইটো এইটো মানে বস্তুটো প্ৰাইমেৰী স্কুলৰ লগকে ঠিক আছে কিন্তু এতিয়া তুমি কলেজত আহিবা কলেজত অ। পাচ্ কৰা পিছত তুমি এইটো পঢ়া ভাল হ হলেও নহব তোমাৰ কমিউনিকন্ ল। দিব এনেই তুমি যবতে । নহলে নিজৰ বছক তুমি ইণ্টাৰভিউটো কেনেকে দিবা ন তুমি ইফ কথা পাতিবই নাজানা ভালকে আৰু ইমান---।
অ সেইটোোৱে ইণ্টাৰভিউো ইণ্টাৰভিউ কিবা কিবি দিলেতো তাত। লাগে তাতো মে কব জানিব লাগে নহলে ইন্টাৰভিউো তোমাৰ যোনে ইন্টাৰভিউ লৈছে সিটো, । ভাবিব ন সি যদি কথা কব ভালকৈ নাজানে, ইন্টাৰভিউত ৰিজেক্টে কৰি দিব ডাইৰেক্ট। ভাল মানুহ হলেও মানে কথা কবতো জানিব লাগিব।
এইটো বেলেগ কথা ন ই ইফ--। ইফ সি কথা পাতিব নাজানিলে হয় তাৰ মানে কিবা প্ৰব্লেম হলে হয় ডিফেক্টিভ হলে হয় তেতিয়া বেলেগ। কথা কিন্তু এইটো কথা ক'বও জানে বা এইটো লাজুকী টো মানে বহুত বেয়া বস্তু। মানে এইটো ইমান থাকিব নালাগে মানুহৰ গম পাইছা, ।
অ তুমি চেষ্টা কৰিবা তাৰ লগত কথা পাতিব কাৰণে তেতিয়া আৰু কনফাইদেন্স । চিব তেতিয়া সি পাৰিব কৰিবৰ কাৰণে, ।
সেইটোৱে সেইটোয়ে মই সেইটোয়ে ট্ৰাই কৰি আছো মোৰ হৈ গ'ল মানে। এতিয়া আহি আগৰ নিচিনাও নহয় এতিয়া মানে ই ফ্ৰেণ্ডছ বনোৱা লাহে লাহে ষ্টাৰ্ট কৰিছে আৰু--। ছোৱালীৰ লগত এনে কথা পাতে ল'ৰা ছোৱালী ফ্ৰেডছ বনাই, অ চব লগ। ত ফ্ৰী নহয় সেই। এই এইটোয়ে আৰু মানে মই বেলেগকো কওঁ ন কি ইয়াৰ লগত এনে। ভালকে কথা পাতিবা বেয়াকো কথা নামাতিবা দেই, মানে ই এনেই ট্ৰাই কৰি আছে ফ্ৰেণ্ডছ বনাব কাৰণে কম। তোমালোকে তাক বেয়াকে নকবা, কি এইটো। আৰু কনফিডেঞ্চটো ল' হৈ যাক--। সেইটো মানে বেলেগকো বুজাই থৈছো, সেইটোৱে।
একো নাই তাক শিকাবা দিয়া মানে। তাক ভালকে শিকাবা আৰু তেতিয়া সি শিকিলে তেয়া--। এতিয়া ভাল হ'ব তাৰ কাৰণে ভাল হ'ব অ তোমাৰটো ভাল বাৰু মই এতিয়া কথা। কথা পাতি গম পাইছো তোমাৰটোত বাৰু ভালেই।
উমম তোমাৰো ভালে বাৰু।এনেকে ভাল থাকিব লাগে ন টিত এতিয়া আগত গৈ মানে একো হাৰ্ড নহয়। সেইটোৱে আৰু তুমি কিবা অ তুমি কিবা এটা বেলেগ জাগাত এটা গৈ আছা, আনজান জেগা এটাত। সিনতৰ লগত কথা পাতিৰ কাৰণে সেইটোতো হ'ব লাগে ন
অ। অ এতিয়া সেইটো হ'ব লাগে। এতিয়া তুমি এতিয়া বেলেগ জেগাত আছা, তুমি যদি ভালকে যদি নিজৰ কথা টো যদি ক'ব নাজানা আৰু তেতিয়া সিহঁতেও বুজি নাপাব। তেতিয়া তোমাৰো প্ৰব্লেম হ'ব, সিহঁতেও বুজি নাপাব। অ সিহঁতৰ প্ৰব্লেম হ'ব।
সেইটোৱে আৰু এইকাৰণে কমিউনিকেচন
ত ভালকে বুজাই পেলাই কলে মানে ভাল।
সেইটোৱে, সেইটোৱে। হ'ব দিয়া, থেংক ইউ তুমি এইটো আইডিয়াটো দিলা। ন?
অ-অ, একো নাই দিয়া হব। হ'ব দিয়া, ৰাখিছো দিয়া। অ, অ বাই, বাই।